হেল্ল' অঁ অঁ শুনি আছো অঁ শুনি আছো।
অঁ লাঞ্চ কৰিলা।
অঁ ভাত খালো।
কি ভাত খালা।
ভাত খালো আৰু আজি চিকেন খালো। চিকেন খালো।
চিকেন আৰু পপ দুটা।
নহয় নহয় চিকেনে কৈছো অকল মই।
ফঁ চিকেনে কৈছা
হয় আপুনি খালে
মই খালো জাষ্ট খায়ে লৈ তোমাক মেছেজ দিলো কল কৰিব নেকি। মোৰ মোৰ দুটা আইডি আছে গম পাইছা নে নাই। দুটা আইডিটো শেষ দুটা আইডিটো কৰি আছো।
হয় নেকি পাৰি নি কেনেকে
পাৰে
দুটা ফোন নে এটা ফোনত।
এটা ফোনত এটা এপত দুটা ইউজাৰ চাৰিটা ইউজাৰ চেঞ্জ কৰিব পাৰে।
কি কোৱা হু হু ময়ো কৰিম নহ'লে।
অ' এইটো তোমাৰ দেউতাৰ নামত কৰি লবা মাৰ নামত কৰি লোৱা।
আপোনাৰ মানে দুটা ফোন নাম্বাৰ।
অ' দেউতাৰো আছে মাৰ নাম্বাৰ বনাই লৈছো জাষ্ট আহি গ'ল।
ইয়ে তিনিটা
অ' তিনিটা মোৰ এটা দেউতা এটা মাৰ এটা।
ফঁ নিজৰটো আপোনাৰটো কম্প্লিট হ'ল। সম্পূৰ্ণ হ'ল।
অঁ মোৰটো সম্পূৰ্ণ হ'ল।
বাপৰে বাপ ভাল উম ভাল কৰিছে। মই সুধিছিলো হা মই সুধিছিলো এইটো এইটো ছেম বস্তু মই সুধিছো। ছিলো বাত সোধাতে ক'লে যে নিল। দুটা হলে ভাল আৰু এনে কৰি চাব পাৰা তুমি এনে দুটা হলে ভাল আৰু এনেকে ক'লে। দুটা মানে দুটা দিবা চলে ভাল আৰু বেলেগ বেলেগ অহ।
এটো মাহটোত দুটা দিৱছ থাকিলেহে। অ এটো যোন কিও মোক ফোন কইছ। হাঃ হাঃ
মই মানে লগ ইন কৰিব পাৰো বেলেগৰ একাউণ্ট ন।
অ পাৰিবা কিয় নোৱাৰিবা। যেনেকে মানিছা তোমাক যে ফৰ্ম চৰ্ম ফিলাপ কৰিব দিছে ছেম টু ছেম এনেকে প্ৰচেছ কৰা। মবাইলত পাৰিলে পঠিয়াই দিবা স্কীনচৰ্ট। তোমাক টাস্ক একচেন্স কৰি দিব কালিৰে পৰা। কালি এইটো নাম্বাৰত কৰি দিবা।
অহ কৰিব লাগিব ন'হলে এইটো। হু হু। তাকে মই ভাবিলো আপুনিতো কৈছিলে আপোনাৰ টুৱেণ্টি ছেভেনটা হল আৰু কেনেকে কৰিব পাৰে।
সেইটোতো কথা মোক জল্দি জল্দি টাচ কমপ্লিট কৰা মাথা মাৰি আছো।
হা।
মই জল্দি জল্দি ট্ৰাই কৰি আছো। যদি ইমান সোনকালে হয় শেষ কৰি আছো। এটা আইডি কমপ্লিট কৰিলো এতিয়া এতিয়া ছেকেন আইডি চলি আছে আৰু শেষ হৈ গ'লে আৰু থাৰ্ড আইডি খুলিম।
আৰু গুটি কেইটা পালো
গোটেই কেইটা শেষ হৈ গ'লে। মোৰ ষ্ট্ৰাফটো আছে ষ্ট্ৰাফৰ নাম দি আইডি খুলি দিম।
এইটো প্ৰজেক্ট টো কেতিয়া কমপ্লিট হব মানে কিমান সিহতেও থাউজেণ্ড হে আছিলে
আ ফাইব থাউজেণ্ড আৱাৰছ আছিলে বাত ফাইব থাউজেণ্ড আৱাজ হোৱা নাই বোলে এতিয়ালৈকে
কিমান আ ছে আৰু
ফাইভ থাউজেড আৱাৰ তুমি ভাবা কেই দিন হ'ব
অ কিমান মান লাগিব ধৰক
উম ফাইব থাউজেণ্ড আৱাৰছ পাঁচ হাজাৰ পাঁচ হাজাৰ
হয় থাউজেণ্ড আৱাৰছ দুশ আটদিন
হয়
দুশ আটদিন দুশ আটদিনটো কোনো কনটিনিউ কথা পাতি নাথাকে ধৰক এনেকে
সেইটোৱে কথা ত ভাবা এক বছৰে লাগিব
আৰু কিমান দিনৰ পৰা ষ্টাৰ্ট হৈছে প্ৰ'জেক্টটো
এইটো প্ৰজেক্ট টো দেৰমাহ হৈছে
মাত
এছ এম এছ অ এছ এ মেছ উম পিছত বাকী দেখিলে ক হ অসমীয়াটো বাকী বড়ো হৈ গল
অ সেইও সেইবোৰো আছে নেকি
অ খালি অসমীয়াত নহয় বহুত লেংগোয়েজত দেখিছিলো
আঠাইছ টা লেংগুৱেজত আছ আঠাইছটা ভাষাত আছে ন আৰু কি কি ট্ৰাস্ক আছে ইয়াতে এই এইকেইটাই আছে নিকি খা খালি টকিং ট্ৰেকছিং হেইৱে বেলে ট্ৰেকছিং আৰ ট্ৰানছলি লেচন বেলেগ নাই নিকি একো
নাই বেলেগ নাই আৰু
অ
এইছত আহ ফিউাৰত এতিয়া তাই ঘম আ চাইছ
অ অ নিশয় আহিব পাৰে কি কলে
ভৱিষ্যতে আহিব আৰু ফিউচাৰত এই ভৱিষ্যতে আহিব আৰু
অ ভৱিষ্যয়ত আহিব আৰু কালি যে কিবা এটা দিছিলে কিবা মানে বাক্য় কেইটামান দিছিলে সেইকেইটা যে
ন সেইটো মই কৰা নাই মই মই অলৰেডি দুটাাক্ কৰি আছো আৰু কৰিব নোৱাৰিম মই
আহ
ইমান প্ৰেছাৰ এটা কল আৰু এটা ট্ৰানসলেটাৰ
অ অ অ দুটা দুটা অ অ ঠিকে আছে কিমান ক্প ট্ৰাসলে্যনৰল
ট্ৰানসলেচন মাত্ৰ চল্লিশটা পেজ হয় ু হানণ্ড্ৰেড পে দিছে টু হানণ্ড্ৰেড পছে হয়
পেইজ নে পেৰোগ্ৰাফ মানে কেনেকুৱা ধৰণৰ আহে
পেজ হয় পেজ পাৰ পেজ পাৰ কাগজ দুশ কাগজ আছে দুইশ কাগজ পেণ্ডিং দুখ কৈ চল্লিশটা হ'ল মাত্ৰ
এবাৰ দেখাবচোন কেনেকে আহে
সেইটো স্ক্ৰিনচট নহয় এইটো ৰেস্টিগেঠ মাৰি থৈ দিছে আৰু নহয় ৰেস্টিগেট মাৰি থৈ দিছে
হয় নেকি
ট্ৰানসলেটৰ কৰি চাম ৰবা
তুমি কেইটা ৰেফাৰ কৰিছা
ম মই বেছি কৰা নাই
ফতো কেটা হল
পাচঁটা হৈ চাগে
চাৰি পাঁচটা হল আৰু চাৰি পাঁচটা দি দিয়া তুমি পাই যাবা ট্ৰেনচিলেৰত
নাই ইমান মানো নাই
ব ভাল তে
এটা আইডিৰ পৰা এটা আইডিৰ ঠিকে আছে বেয়া নহয়
নহলে তুমি আই আইদিয়াটো ভাল লাগিছে। নহলে, তুমি কেইটাামান আইডি বনাই লোৱা।
এই ইমান ফোন নম্বৰ কত পাম।
ইমান ফোন নম্বৰ ক'ত পাবা গ্ৰুপতটো আছে দুনিয়াৰ ফোন নম্বৰ আছে। এ মোকে ফোন কৰি থাকিব। মই কথা পাতি থাকিম।
নাই নাই হ'ব দিয়ক। এনেকে ঠিকে আছে দিয়ক। পাবাই ন? এইখিনিয়ে ঠিকে আছে মোৰ চিক্স হান্দেত ফিফ্টি টাস্ক চেকিং হ'ব হ'ব বাকী আছে হোৱাই নাই, কেইটাত চেকিং হ'ল আপোনাৰ?
বুজা নাই, কি ক'লা
এইটো যে কিবা এটা যে কৰি আছে, এইটো চেক হ'ল নে নাই
নাই নাই, হোৱা নাই মোৰ।
চেক হোৱাই নাই?
চ কুৱ হয় ন
হয় নেকি আজি মানে একো সেই সেই নকৰে নেকি মানে মোৰ মানে বহুত দিনৰ পৰা প্ৰচেচিঙত একো অহাই নাই মানে এইবোৰ
আহিবো চজ আজি দেওবাৰ সেকাৰ ন হয় কালি চাগে আহ
অ দেওবাৰে নাহে ন একো
অ' দে দেব অ' বন্ধ হৈ থাকে দেওবাৰে চব।
অ' দেওবাৰে বন্ধ চব সেইকাৰণে বন্ধ থাকে চাগে।
সেই কাৰণে আজি মোৰ যোনটো নতুন
ঠিকেই আছে দিয়ক।
আৰু পিছা আজি ক'ত বৰষুণ দি আছে নেকি?
অলপ অলপতো দি আছে যত
জোৰকৈ দি আছে।
ক'ত?
আমাৰ এইফালে মালিগাঁৱত।
হয় নেকি বহুত জোৰকে নেকি?
মিডিয়ম মিডিয়ম।
অ' অ' অ' অ' ঠিকে আছে সেইফালে কিবা বহুত জাম হৈ আছে নেকি?
এইফালে ৰাস্তা জাম হৈ আছে তোমাৰ।
নহয় নহয় ম মালিগাঁও নহয় নহয় মালিগাঁও ন হয় এইফালেও এই আজৰাৰ ফালে
আজাৰা ফালে ৰাস্তা ক্লিয়াৰ।
নয়িব কোনোবা আহিব যে জাপানৰ কিবা ট্ৰেফিক হৈ জাম হৈ আছে বুলি শুনিছিলো সেইফালে মানে বহুত।
এতিয়া নহয় দুই দিনৰ আগৰ দুই তিনিদিন আগৰ কথা।
এতিয়া নহয় কিয় হৈছিলে?
এ ৰাস্তা চস্তা বনাই আছিল। ৰাস্তা বনাই আছে নতুন গছ লগাই আছে এতিয়াও নতুন একদম ৰাস্তা ফাই ফাই হৈ গৈছে।
অ' অ' নতুন নতুন ব গছ লগাইছে ন ৰাস্তাৰ কাষত কঁঠালৰ গছ লগাইছে। বাপৰে অ', তাৰপিছত নেক্সট যোৱা হয়। এদিন নেক্স অ', বেলেগ পিছ চিনাই গুচাই দিব।
এই চে, চব গুচাই দিব। মানুহটো গ-গছে উঠাই লৈ গ'ল চাগে ঘৰত।
উম, নিব নিব।
লৈ যাব আমাৰ এইটো আজাৰা মানুহ বিলাক কাকো পষ্ট অফিছৰ চব উঠাই লৈ যায় এইবিলাক।
হয় নেকি।
এ, গাঁৱৰ মানুহ হয় এইবিলাক, ঠিক কৰাই থাকে লৈ লৈ যোৱা।
অ', অ'-অ'-অ', ঠিকেই হয়, ঠিকেই আছে।
নেক্স কলটো তুমি কৰিবা মোক।
মই।
হয়।
মই কৰিব নোৱাৰো, থাৰ্টিটা হৈছে মোৰ।
হ'ল নেকি?
অ'কে, এতিয়া মইয়ে কৰব লাগব ডেন।
আপুনি বেলেগেও কৰিব পাৰে, একো নাই।
কি ক'লা?
বেলেগকো কৰিব পাৰে, কোনোবাই যদি মেছেজ চেছে কৰিব পাৰে।
এজনক দিছিলো, এইটো খবৰ নাই, বাট আন্টিয়ে মোক মেছেজ দি আছে, কাৰণ আন্টিক মই ইগ্নৰ মাৰি আছো।
কিয়?
এ, বহুত জালা দিয়ে ফোন কৰিলে বাপৰে বাপ। এই পোৰা জ্ঞান দি থাকে, সেইটো হ'লে যে সেনেকে কৰিব লাগে আজি
শুনিবা, কিনো আৰু।
সেইটোয়ে শুনিব লাগব আৰু। এ, আৰু অলপ জোৰ জোৰকে কথা পাতিছ চিঞৰি- চিঞৰি কথা পাতে।
হয় নেকি, ক'ৰ হয়?
পলাশবাৰীত থাকে বুলো পলাশবাৰী।
অ' সেইফালৰ সেইটো চাইদৰ সেইফালৰ হয়।
ভাল
অ'। ইয়াতে আ, ফৰ্টিটা আছে ন', গ্ৰুপত মেম্বাৰ্চ টোত
অ', এটা ফৰ্টিত আছে, এটাত থাৰ্টি ছিক্স আছে, এটাত কোনবা কিবা বেলেগ আছে।
অ'। ঠিকে আছে। ভালে আৰু।
কি বা আৰু।
হা-হা, বুজা নাই, কি ক'লা।
নাই কোৱা একো কোৱা নাই।
অ'